হেল্ল' কি কৰি আছা?
হেল্ল'
হেল্ল' কি কৰিছা?
এ আছো এনেই তুমি?
মইও এনেই বহিহে আছো বাহিৰতে। এ তোমাৰ লগত মই মানে এ বিষয় এটাৰ ওপৰত আলোচনা কৰিম বুলি ভাবিছিলো।
অ', কোৱা।
এই আইন প্ৰশাসন ভাল আইন প্ৰশাসনৰ বিষয়ে মানে। ধৰা ভালো আছে বেয়াও আছে তাৰ মানে অকমান তোমাৰ লগত আলোচনা কৰিম বুলি ভাবিছিলো এই বিষয়টোৰ ওপৰত।
এখনৰো দুইটা মুখে আছে এটা ভাল আৰু এটা বেয়া। এই ভাল খিনিকে প্ৰথমতে আমি আলোচনা কৰি লওঁ তাৰপিছত বেয়াখিনিলে যাম।
হয়, হয়।
আইন প্ৰশাসনে এতিয়া আমাৰ কি কৰিছে এতিয়া যেন উঠি আহিছেন যুৱ প্ৰজন্মত। যুৱ প্ৰজন্মই এতিয়াতো তুমি প্ৰায় দেখিবা পোন্ধৰ বছৰ পৰা পঁচিশ বছৰ ল'ৰা ছোৱালী এতিয়াতো মাদক দ্ৰব্য সেৱন কৰিছে আৰু সিহঁতৰ মানে কিছুমানৰ এতিয়া বাইক মানে লাই বাইকৰ লাইচেন্স অহাই নাই সিহঁতে গাড়ী বাইক চলাই কিমান মানে আজিকালি দেখাই ল'ৰা ছোৱালীবিলাক কিমান উদভণ্ডালী। সেয়া কৰি ফুৰিছে। কিন্তু প্ৰশাসনে সেইবিলাক মানে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আছে। আৰু নি নিচামুক্ত মানে অসমখন নিচামুক্ত কৰিবলৈও মানে চেষ্টা চলাই আছে। আমি এইটো চবেই দেখিছো এতিয়াতো আমাৰ
আগতে উম ল'ৰা ছোৱালীবিলাকে বাইক চলাওঁতেনে হেলমেট পৰিধান নকৰে। আৰু গাড়ী চলাওঁতে নে গাড়ীৰ চিট বেল্টডাল নলগায়। কিন্তু আজিকালি সেয়া শুনে মানে এতিয়া কি কৰিছে কাৰা উম। কিছুমান মানে আইন লগাই দিছে যাতে যদি হেলমেট পৰিধান নকৰে তেতিয়া মানে ফাইন কাটিব আৰু দুমাহ তিনি কিছুমানৰতো দুমাহ তিনিমাহ পৰ্যন্ত জেলও হৈ যাব পাৰে। তেনেকুৱা কৰি দিছে। আজিকালিতো এইটো দেখিছায়ে কিমান অপৰাধমূলক কাম চলি আছে। চুৰ ডকাইত আকৌ নি তন নাৰী নিৰ্যাতন এনেকুৱা নিচিনা কামবিলাকো মানে আৰক্ষী আৰক্ষী বিষয়াই মানে আইন কানুনে এইবিলাক মানে ভাল কৰিবলৈ চেষ্টা চলাই আছে।
হয়। আৰু মানে আমাৰ ইয়াত এতিয়া আজিকালি মানে যৌতুক হেৰিয়তো বহুত মানে বোৱাৰীবিলাকৰ এতিয়া তাৰ বলি হ'বলৈ লৈছে চাবাচোন। সেইবোৰ ওপৰতটো মানে আমাৰ পুলিচ প্ৰশাসন বহুত কঠোৰ মানে হৈছে সেইটো ভাল লাগে মানে। চাবলে সেইটো ভাল লগা হেই। আনকালে এজানী ছোৱালী
অ', কোৱা।
কওঁকচোন।
আজিকালিতো দেখাই কিমান মানে মানুহে ভাবে আমি গৰু মানে জীৱ জন্তু মানে পঢ়ি মেলিয়ে নিজৰ মানে পৰিয়ালটোক পোহপাল দিম। কিন্তু কিছুমান এনেকুৱা মানুহ আছে যে সিহঁতে চুৰ কৰি কাইড কৰি লৈ যায়। কিন্তু যদি আমি আইন প্ৰশাসনৰ কাষ চাপো এতিয়া মানে আমি সেই বিষয়ত ন্যায় পাব মানে পোৱাৰ মানে সম্ভাৱনাটো আছে। তাতো আমাক মানে মানে আইন প্ৰশাসনে সহায় কৰে।
হয়।
আকৌ কিছুমান মানে আমি কিছুমান ডিজিটেল সেৱা যোননে আজিকালিতো দেখাই কিমান ঘোঁচ লয়।
মানে আজিকালিতটো কমিছে ঘোচ লোৱাটো কিন্তু আগতেটো কিমান ঘোচ লয় এইবিলাক আমি যদি কিবা এটা, কিবা এটা মানে, উম। থানাত এজাহাৰ দিবলৈ যাও, তেতিয়াও মানে আমি এতিয়া কিছুমানতো আমাৰ ইয়াৰে কিছুমান। মানো পঢ়িব, শুনিব নাজানে সিহঁতি লিখিব নাজানে, তাৰ ফলত যদি এজাহাৰ দিবলৈ যা এজাহাৰ দিবলৈ যা, তানে এখন দৰ্খাস্ত লিখিব লাগে সেইখন যদি আমি ল লিখিব নোৱাৰো বেলে তাত থকা বেলে বেলেগ মানুহ এজনৰ সতাই লিখিলো আমাৰ পাঁচশৰ পৰা এহেজাৰ টকা লয়। কিন্তু আজিকালি স, মানে, সেইটো উঠাই দিছে, প্ৰায় কিন্তু হ'লেও আজিকালি এইবিলাক দেখিবলৈ পোৱা যায় যে, ঘোচ লয়, সেইটো কাৰণে অলপ আমাৰ মানে অসুবিধা হৈ আছে।
হয়, কিবা এটা তুমি কে দিব লাগলে, তোমাৰ খৰচা তমাৰ হাত তেনেহলে তুমি কেছখন কেতিয়াও হেৰিহি নোৱাৰা আহি ন, ওচৰত
আমাকতো আজিকালিতো এটা বেছি সুবিধা হৈছে, আগতে কিমান এক্সিডেন্ট বিলাক হয় মানে দুৰ্ঘটনা। ঘটাবলাক ট্ৰেফিক পুলিচৰ কাৰণে কিন্তু আজি আজালি ট্ৰেফিক পুলিচ আমাক এই মানে দুৰ্ঘটনা নোহোৱাত মানে সহায় কৰে, কাৰণ সিহতি ভালদৰে নিৰীক্ষণ কৰে। কোন, কোনখন আগত যাব লাগিব কোনখন গাড়ী পাছত যাব লাগিব। ইয়াৰ ফলত আমাৰ মানে বহুত সুবিধা হৈছে।
অ'।
কিছুমান আমাৰ এতিয়া কিছুমান এনেকুৱা এনেকুৱা মানুহ আছে যে, সিহঁতি থানা বুলি কলেই ভয় কৰে। তালে যাবলৈ ভয় কৰে, কেনেকুৱা হয়, কিন্তু সেনেকুৱা হ'ব নালাগে, যাতে আমি ভালদৰে যাব লাগে। আৰু তাত আজিকালি বহুত ভাল, ভাল পুলিচ বিষয়াে আছে। আমি সিহঁতৰ আগত আমাৰ কথা দাঙি ধৰিব লাগে। আমাক নিশ্চয় সেই পুলিচ বিষয়াসকলে সহায় কৰিবই।
হয়। মানে কি হয়, কিছুমান এনেকুৱা মানে দুখীয়া শ্ৰেণী মানুহে যে, পুলিচ থানা বুলি ক'লে বহুত বেছি কি বা হ'ব এনেকোৱা বুলি ভাবে। কিন্তু সেইটো হ'ব নালাগে, তাত থকা প্ৰশাসন বিভাগেও মানে ধুনীয়া কৰে। ব্যৱহাৰ কৰিব লাগে মই। জানো কিছুমান প্ৰশাসন বিভাগ, বিভাগৰ মানে থ বৰ, কিছুমান ৰিয়েকচনো বেলেগ দিয়ে কিছুমান
হয়, হয়, আজিকালিতো কিছুমান এনেকুৱা আছে ৰাজনৈতিক নেতা তাৰ মানে চাপ পৰি কিছুমান নিৰ্দ্ৰোষী মানুহকো আৰক্ষী বিষয়াই মানে সেই দুখ, দি, দুখখিনি আৰক্ষী বিষয় নিৰ্দোষী মানুহৰ ওপৰতো জাপি দিয়ে আৰু। দুষীজনকো শৰাই পঠিয়াই দিয়ে, এনেকুৱা মানে পইচা থাকিলে আজাল আজিকালি মানে চব কৰিব পাৰি, তেনেকুৱা কৰি দিছে।
হয়, হয়।
বিচাৰো দোষীয়ে, যোন দোষী সি শাস্তি পাও। আৰু নিৰ্দোষীজন ওলাই আহক সেনেকুৱা হ'ব লাগে আজি।
হয়। তুমি চোৱা অইন কবলৈ নাযাও আমাৰ আমৰঠো জুবিন দাৰ নিয়াই আজিলৈকে। আজিলৈকে হোৱাই নাই।
হয় হয়, হয় আৰু আজিকালি কিছুমানে আকৌ জাতিকো মানে নি- বেলেগ জাতিকো এনেকুৱা টাৰ্গেট কৰি লয় যাতে। মানে কিছুমান পুলিচ বিষয়া আছে। যদি তেওঁৰ কিবা খুব থাকে তেওঁ মানে নি উচ্চ উচ্চ পদবীত আছে বুলি তাৰ সেই মানে অহংকাৰটো দেখুৱাই দিয়ে কিন্তু সেনেকুৱা হ'ব নালাগে। তেওঁতো তেওঁ অসমৰ এজন ৰক্ষক হেন ৰক্ষকে মানুহ। ভয়ক্ষক ভৈক্ষক কৰিব নালাগে যাতে, তেওঁৰ ওচৰলৈ যাবলৈ মানুহে ভয় খায়।
হয়। দেখিবলৈ পোৱা যায় তেনেকুৱা সেইবিলাক হয়।
হয়, আজিকালি এনেকুৱা কৰিব লাগে মানে এনেকুৱা দেখা যায় যে এজন পুলিচ বিষয়াৰ ওপৰত মানে বহুত, মানে বহুত বহুতো এলেকা এনেকে জব্দ হৈ থাকে।
উম।
হ'ব নালাগে মানে যদি তেনেকু কোৱা হয় এজন পুলিচ প্ৰশাসনেনো কিমান চ চম্ভালিব পাৰিব সেইটো কাৰণে মানে দক্ষ দক্ষতা অনুসৰি মানে পুলিচ এনেকুৱা জেগাত দিব লাগে যাতে সেই জেগাকন অকমান ভাল হৈ থাকক।
হয়।
আকৌ দুৰ্নীতি বিলাক মানে আৰু এনেকুৱা কৰিব নালাগে আজিকালি দেখা যায় যে ঘোচ লয় সেই ঘোচ লোৱা ব্যৱস্থাটো উঠাই দিব লাগে সিহঁতৰ নিজৰ মানে নিজে দৰমহা পাই কিন্তু ঘোচ লৈ যদি বেলেগৰো যদি বেলেগৰ পৰাও ঘোচ লয় সেয়াই কিহৰ দৰ মানে কিহৰ কাৰণে চাকৰি কৰিছে। অসমক ৰক্ষা কৰিব কাৰণেহে চাকৰি কৰিছে যদি অসমৰ পৰাই ঘোচ লয় তেতিয়াটো অসমৰ কিনো ৰক্ষা কৰা হ'ল।
হয়। আজিকালি তুমি চাবা কিবা কেচ এটা দিলা তুমি মানে তোমাৰ ঘৰলে আহিব লাগে পুলিচ প্ৰশাসন গাড়ী লয়। সিহঁতে গাড়ীৰ তেলৰ খৰচ বিচাৰে। গাড়ী তেলৰ খৰচটো দিলেহে তেওঁলোক মানে ঘৰখনলে আহিব। চাই যায় হি পৰিস্থিতি তেনেকুৱাও হয়। আৰু আজিকালি কি হয় তোমাৰ যিটো প্ৰশাসন মানে তোমাৰ যেনিবা তোমাৰ গাত দুখেই নাই। কিন্তু যি ঘৰ মানুহে দিলে তোমাৰ কেছটো যদি সেই কেচটো যদি সেই মানুহ ঘৰে পইচা কেইটামান দি দিয়ে সেই কেচটো তোমাৰ ওপৰত জাপি দিবলৈ কুণ্ঠাবোধ নকৰে মানে। শুদ্ধটো বিচাৰা নাই। আইন প্ৰশাসনে প্ৰায় চবকে নকওঁ তাৰ মাজত আছে। চবাই তেনেকুৱা নহয় বাৰু।
আমাক এনেকুৱাই কৰিব লাগে যাতে আমি আৰক্ষীক নিজৰ আৰক্ষী বিষয়া সকলক নিজৰ বন্ধু যেনেকৈ আমি ভা কথা ক'ব পাৰো তেনেকৈ আমি মূৰ দাগি কথা ক'ব পৰা হ'ব লাগে। সিহঁতি যদি উচ্চ পদবীত আছে বুলি সিহঁতে অহংকাৰ দেখুৱাব নালাগে। সিঁহতি কিছুমান এনেকুৱা পুলিচ বিষয়া আছে যে তেওঁলোক উচ্চ পদবীৰ কাৰণে সিহঁতৰ তলৰ মানে সিহঁতৰ তলত থকা বোলাক অকমান মানে অহংকাৰ আৰু ভয় দেখ তই যদি এইটো কৰিব নোৱাৰো আৰু ইমানটো যদি পইচা দিব নোৱাৰো মই তোৰ কামটো নকৰো এনেকুৱা মানে হ'ব নালাগে।
হয়, শুদ্ধটো বিচাৰ কৰিব লাগে হেৰিটো।
হয়।
বাৰু আপোনালোকৰ
ভাল লাগিল আগলৈও এনেদৰে কথা পাতিম বুলি আশা থাক
হয়, হয়